হেল্ল'।
হেল্ল' অ কি কৰিছে? অ' কি কৰি আছ, অহ'।
আপ এই এই গৰমতে পানী এগিলাচ খাইছো আপুনি কি কৈছে?
গোটৰ কথা লৈ ব্লকত যোৱা কথা আছিলে। এই তোমাৰ গোটৰ, গোটৰ কাৰণে ব্লকত যোৱা কথা আছিলে যাবা নেকি?
অ' যাম ভাবিছো আপুনি কেতিয়াকে সুবিধা পাই জনাব আকৌ যাম লগতে।
অ' তাকে এনে মইয়ো আলোচনা এটা কৰি লও বোলো কি হয়। কিনো হয় ন। যোৱটো কেতিয়া হয়, আকৌ ছাৰকো ফোন কৰি ক'ব লাগিব।
অ' অ' সেয়েই মই ভাবিছো বুধবাৰে মানে যাও নেকি আজি। বহাগত পইচা কৰি লও নেকি?
অ'
আকৌ মানে কি হয় চাৰে নিজে ক'লে ন' আহিবলৈ, তাৰপিছত আকৌ যদি আমি নুখুৱাই দিওঁ নি যিমান বেয়া লাগে ন ডাঙৰ মানুহ এজনে কৈছে, মানে তেওঁৰ কথাতো নাৰা। ৰাখিলে মানে সন্ধান নকৰাৰ নিচিনা হয় ন' বেয়া লাগে নহয়।
অহ', অহ'।
আমাৰ কাৰণেনো কোনেনো সদায়-সদায় সময় উলিয়াব।
অহ।
এনেকে বুবাই মানে যাওঁ। খালি যোৱাৰ আগতে মই ৰাতিপুৱা বা তাৰ আগদিনাখন বা কালি হ'লেও মইভ পেলাকে ফোন এটা কৰি ক'ম যে ছাৰ গোটাইমান যাম ভাবিছো আপুনি থ থ দিব লগ পাম কি কটা টাইমত গ'লে লগ পাম।
অ', অ'।
খেতিতে ভাবিছিলো দাম বুলিয় ভাবছ ন।
অ, তাকে ময়ো সেইটোকে ভাবিছো তোমালোকৰ আলোচনা এটা কৰি লও বোলো। কেতিয়াকে যোৱা হয় কি কৰা হয় ন।
অ'। অ, তাকে ছাৰে নাই বুলি কৈছো যে সেইকাৰণে যোৱা হোৱা নাই আকৌ।
হয়, হয়। এ, আজিকালি এতিয়া সা বস্তু এতিয়া সুধিবলে নহব। এতিয়া যদি খাই নহয় ত, এনেই ফুলি আমি কি কৰিম।
অ, সেইকাৰণে আৰু ম সে আলোচনা এটা কৰিম বুলিও ছাৰকো লগ ধৰো। ভালকে আলোচনা এটা কৰি নিমিয় কি হয়, কি নহয় সকে ভাবিছিলো।
কৰি যে কি হ'ব
অ, কেনেকুৱা কি কৰিলে কি হয় আমিওতো ধৰা তোমাৰ নতুন আমিওতো ধৰা তোমাৰ নতুন সদস্য় ন, ইমান নাজানো। কেনেকুৱা কি কৰিব লাগিব কি
অ, আৰু আগৰ জনা খিনিও আমাৰ সহায় কৰি নিদিয়ে ত' আমি এনেকে আৰু নিজে, নিজে
এটা, এটা কৰিছো আৰু কি হয় ইমান খিনি লাগে কি কৰিব পাৰো।
অ'।
উম, সেইকাৰণে।
আৰু ক আৰু
উম।
যাব লাগে আপুনি ওলাব মই পাৰক ফোন কৰাৰ পিছতেই মই আপোনালে ফেম এটা ভাৰিম দতিয়া আপুনি ওলাব আৰু
অ', অ', সোমাৰ যাম আৰু।
বাকী মানে এতিয়া যে এতিয়া আমাৰ ইয়াতো মানে আত্মসহায়োধ বুলিবলে ভাবি চিয় আছে ন আমিহে নতুন আগো পুৰণা বহুত আছে ন।
অ, বহুত আছে।
অ, যি মানে সেইবোৰ কাৰ্যসূচী নো থাকে বা ক'ব নাথাকে ন। সিয়ত মানে কস্ত আছে চাগে।
অ', অ', আমিও সেই তেনেকে আৰু নতুন আমি এনেকে জীৱিকা সখী আমাৰ এই এনেকে আৰু কথা, চতা ৰেজিষ্ট্ৰেশচন কৰাব লাগে এ, ধেৰ কিবা, কিবি কৰিব লাগে আৰু ধৰা গৈ কিনেতিয়া ধৰক গম পাম সুধিম তেতিয়াহে আৰু গম পোৱা হ'ব আৰু কেনেকে কি কৰিব লাগে, নালাগে ধৰা তোমাৰ একাউন্ট খনতো যেনে তেনে কষ্ট কৰি ধৰা তোমাৰ খুলিলোগে।
তাকে আৰু বাকী এতিয়া চাৰক সুধিলে গম পাম আৰু কি কৰিব লাগে আৰু। কি কৰিব নালাগে।
অ'। সেইটোকে মই ভাবিছো কাৰণ এনে থৈ কেনেতো একো নহব আমি এতিয়া সঞ্চয় খিনিক কৰি আছোঁ প্ৰত্যেক সপ্তাহত অঁ' অঁ', সেইটোকে সেইখিনিও জমা দিব লাগিব। সেনেকে আৰু। এনেই ঘৰত বহি থকাতকে এতিয়া চৰকাৰে ইমান খিনি সুবিধা দিছে আমাৰ মহিলাসকল সকলো কাৰণে অ' এতিয়া চৰকাৰে নিদিয়ে কয় চৰকাৰে এইটো আঁচনিবোৰ দিছে সুবিধা দিছে। এতিয়া আমি কৰি লোৱাৰ ওপৰতহে কথা।
অ', আমি নিজে কৰি লোৱাৰ ওপৰতহে কথা অ'।
সেয়াই আমি নিজে এতিয়া নিজে ওলাই গলেহে হ'ব হয় হয় অকল চৰকাৰৰ আশাতে থাকিলে নহব যে চৰকাৰ চব কৰিয়ে দিব লাগিব ৰাস্তাটো আমাক দেখাই দি সেই ৰাস্তাত ত আমি খোজকাঢ়ি আগবাঢ়ি যোৱাটো আমাৰ ওপৰত কথা ন।
অ', আমাৰ কৰ্তব্য এইটো আমি ধৰক আমি এতিয়া কেনেকে কি কৰিব পাৰো চব চৰকাৰেটো বহুত খিনি সুবিধা দিছে মহিলাাসকলৰ কাৰণে এতিয়া মহিলাাসকলে ধৰক ঘৰত বহিলেতো চৰকাৰে সেইটো সুবিধা তোমাক ঘৰত আনি নিদিয়ে। তুমি নিজে ওলাব লাগিব যাব লাগিব তেতিয়াহে হব। সেইটোই কাৰণে সেইটো কাৰণেই আৰু। গৈ মেলি নিজে ওলাই আহো গলেহে গম পোৱা হব তোমাক ঘৰত নো কোনে আনি দিব।
অ'। সেইটোৱেই। গতিকে ভাবিছো আৰু যাব লাগিব আৰু সেনেকে ৰখি থাকিলে ক'ত হ'ব নো আৰু পিছুৱাই পিছুৱাই গৈ থাকি লে নিজৰে আমিে মানে বহুত অসুবিধা কষ্টৰ সন্মুখীন হ'ব লাগিব সেইকাৰণে ইমান খিনি কৈছে যেতিয়া আমি আগবাঢ়ি যোৱাতোৱে ভাল আৰু।
অ', অ'।
আৰু বাকী কওক এনে গো এনে আপোনাৰ বিষয়ে দুটামান কথা মই জানিব বিচাৰিছোঁ মানে। এনেকে গো টত এনে মোটামুটি ক'ব গ'লে দহজনী সদস্যাই দৰকাৰ হয় চাগে ন?
অ', দহ গৰাকীয়ে এতিয়া বৰ্তমান দহ গৰাকীয়ে সুবিধা আৰু দহগৰাকী হলে ধৰা দহগৰাকী বেছিও ল'ব পাৰে অ', দহ গৰাকী হলে তোমাৰ নিজৰ এটা সুবিধা থাকে আৰু ন দহ গৰাকী হলে। আকৌ ওলাই সোমাই ফুৰিব পৰা মানুহ হ'ব লাগে তেতিয়া অকন ভাল আৰু।
অ', অ'।
কিবা এটা ক্ষেত্ৰত ধৰা তোমাৰ পতককে অ'
অ'।
হয় চৰকাৰেতো আজিকালি বহুত কিবা কিবি কৰি অ', যাবলগীয়া হয় হয়।
অ'।
ওলাই যাব লগা হয় পটকে তোমাৰ সেইকাৰণে আৰু।
আজি আইতিয়া ক'ব গ'লে মিছা কলে কি হ'ব আজিৰ যুগতো এনেককাা কিছুমান বহুত মহিলা আছে যিবোৰ আজিও কিছুমান পটককে যাম বুলি ক'লে যাব নোৱাৰে, ঘৰ সংসাৰ মানটো ডিউটিৰ ক্ষেত্ৰত হওক বা ল'ৰা ছোৱালী স্কুলৰ ক্ষেত্ৰত হওক সেনেকে বন্দী হৈ থাকিবলগগীয়া হয় ন'। এতিয়া ক'ব গ'লেতো এনেইতো চব মহিলাই আজিকালি কিবাই হ'ল আৰু স্বাধীন লেখিয়াই হ'ল হ'লেও তাৰ উপৰিও কিছুমান আছে আৰু দুই এজন। এতিয়াও আমাৰ এতিয়া গোটতে চা অ' আমাৰ গোটতেই আছে এতিয়া কেইগৰাকীমান আপুনি দেখিছেই। উম, মানে বেয়াও লাগে যাম বুলি ক'লেও যাব নোৱাৰে, কৰিম বুলি ক'লেও কৰিব নোৱাৰে।
আমাৰ মহিলা মানুহৰ
অকমান
ললে ভাল আৰু উম। মানে নিজৰ কৰ্তব্যখিনি কামখিনি কৰি যাব লাগে পিছত যি হয় হ'ব আৰু। পিছত মানে আমি ক'বতো পাৰিম যে আমি ইমানখিনি আগবাঢ়িছিলোঁ বাকিখিনিতো নহ'ল যিমান বাৰু আমাৰ ফালৰপৰা আমি দিছিলোঁ ন' বাকীখিনি যদি নহৈছে আৰু সেইটো আৰু ক'ব ক'বনো নাযাও আৰু। তাৰপিছত আৰু কওক।
নিজৰ কাৰনে হান্দ্ৰেদ পাৰ্চেন দিবলৈ চেষ্টা এটা কৰিব লাগিব।
বুজাই কওক। অ', অ, সেইয়াই সেইয়াই ভাবিছোঁ মানে আৰু এনেকে
সেইটো কি? উম, সেইটোকে। আৰু আজিকালি দেখি আছে গোট হোৱাৰপৰা কিমান সুবিধা হৈছে, নিজাকৈ কিছুমানে দোকান দিছে। শাক পাচলিৰে দোকান হওক বা গেলামালৰ দোকান যি হওক সৰু ম'ৰাকে কিবা হ'লেও ব্যৱসায় এটা কৰি কেনে আছে। নিজে স্বাৱলম্বী হ'ব পাৰিছে আজিৰ দিনত। অ' বহুত ডাঙৰ কথা মানে।
হেল্ল'।